কি কৰি আছ?
এয়া
মই আছোঁ।
অ' ভাত খালি?
উম খালো-খালো, তই?
মই এয়া খাই মেলি আহিছোঁ, কিহে খালি?
তাকে-তাকে মই তোৰ দালি বনালে মাটিমাহৰ। মানে তোৰ একদম প্ৰিয় খাদ্যটো বনাইছে আৰু। লগত ৰঙালাও ভাজি আছিলে। বাকী তই কিহে খালি?
মই মচুৰমাহৰ দালি তাৰ পিছত তিতা কেৰেলা ভাজি আছিলে। উম, অ' এই ঘৰতে লগা, আমাৰ ঘৰতে খেতি কৰে যে।
উম লৈ আহ নহ'লে।
অহ মই গলে লৈ যাম দে কেটামান।
তই আহিবি, মই তিতা কেৰেলা খাম হৈছে আৰু।
যাম যাম এইকিদিনতে।
এতিয়া কি গম পাইছো এতিয়া কচোন কি মনত পেলালি ইমান দিন হ'ল যে ফোন এটা কৰিব নোৱাৰ লাষ্ট ফোন ময়ে কৰা তোক।
এই কামৰ পৰা মানে এইকেইদিন ছুটিয়ে পোৱা নাই এইকেইদিনত কালি মানে ঘৰলৈ আহিছোঁ।
হুম-হুম।
তাৰপিছত ভাবিছোঁ ক'ৰবাত ফুৰিবলৈকে যাওঁ, লগৰ চাৰি-পাঁচটামান।
তাকে তাকে ফুৰিব যাব লাগিব সেইদিনাখনত পাতিছিলো ন।
অ' পাতিছিলো মই সেইকাৰণে বোলো। ফোন এটা কৰি সুধি লওঁচোন ফ্ৰী আছ নাই এইকেইদিনত?
তাকে তাকে ফ্ৰি মানে তোৰ আৰু দচদিন মানৰ পিছতহে যাব পৰা হব মানে তোৰ পথাৰত লাগিলো যে।
অ আমাৰো কাইলৈ পা বোকা দিব, পথাৰ আদাই হোৱাৰ পিছতহে যাব পাৰিম বাৰু।
তাকে তাকে তহঁতৰ পথাৰ বোকা কি কাইলৈ দিব ন? ঠিকে আছে ঠিকে আছে। কিমান মান মাটি টি আছে তহঁতৰ?
মাটি বেছি নহয় আঠ বিঘা মান হ'ব চাগে। উম কঠীয়া পৰা হ'ল অ কঠীয়া তুলিয়ে আছে আজি।
অ অ।
কঠিয়া আমাৰ বৰ আইজোং, খালি তাৰপিছত সেইবিলাক গোটেইখিনিয়ে পাৰিছে আৰু।
ঠিকে আছে ঠিকে আছে উম আমাৰ মাটি আজিতো একবিঘাত দিছিলে বোকা।
অ অ।
তাৰ পৰা ৰুই মেলি হ'ল বাৰু এ ৰোৱনী দুজনী লগালে।
অ।
উম তাকে ৰুই মেলি হ'ল।
তহঁতৰ কঠিয়া কি কি পাৰিছিলে?
আমাৰো কঠিয়া সেই আইজোং, বৰা, চকুৱা জহা তাৰপৰা আৰু বাহাদুৰ আৰু এবিধ পাৰিছে এইবাৰ নতু নতুনকে কিবা ধান এবিধ দিছিলে এ আমাৰ নামঘৰত সেইবিধ পাৰিছে। নামটো কিবা এটা আছিলে মই পাহৰিলো।
অ অ বাকী তহঁতৰ ঘৰত কঠাল আছে নিকি?
কঠাল নাই নহয়, আমটো আছে বাৰু।
এই কঠাল খাওঁ। বতৰৰ ফল খাই আছো তাকে কঁঠালতটো পোৱা নাই। কঠাল খাবলে বহুত মন আছে কঠাল মানে আমাৰ গাঁৱত নাইয়ে। সেইকাৰণে পোৱা নাই।
তাকে মইয়ো কঠালটো খাই বহুত ভাল পাওঁ কিন্তু কঠালটো বিচাৰি পোৱা নাই মানে আমাৰ গাঁৱতো সেদে নাই।
অহ। তাৰপিছত আমি ফুৰিবলে ক'ত যাম বুলি ভাবি আছিলো?
তাকে মাজুলী যাম ভাবিছিলো তাৰপৰা মাজুলী গৈ পেলাই এনেকে যোৰহাট ওলাই দি পেলাই আমি শিৱসাগৰ যাম বুলি ভাবিছিলো ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ ঘৰ এনেকে চাম বুলি ভাবিছিলো।
অ'।
এতিয়া তহঁতৰে খবৰ খাতি নাইকিয়া হৈ থাকিলে আৰু।
সেইকাৰণে আজি ফোন মাৰিলো, তাকে মাজুলীত গ'লে কিন্তু মুখা শিল্প বিলাক অকমান শিকিম দেই। বাহৰ যে বনা মুখাবিলাক।
তাকে তাকে।
অকমান শিকিম আ গ'লে কেইদিনমানৰ মন আছে ন?
উম কেইদিনমান থকাকে যাব লাগিব তেতিয়াহে ধুনীয়াকে বস্তুখিনি আয়ত্ব কৰি আহিব পাৰিম।
অ শিকিব পাৰিম ন?
অইনটো নহয় আমি অসমীয়া ল'ৰা হৈ যদি এইবিলাক খিনি শিকো আৰু কি শিকিম ন।
শিকিব লাগে এইবিলাক। সেইকাৰণে মোৰ মানে
তাকে তাকে, উম। মোৰ মাজুলী যোৱা সপোনটো এবাৰ পূৰণ হ'ব যেন লাগিছে যদি তহঁতে কিবা খেলি মেলি নকৰ। মই মাহঁতৰ সৈতে সৰুতে যোৱা আৰু। উম, উম।
মই এই আগতে এদিন যোৱা সৰুতে যোৱা এদিনহে গৈছোঁ।
অ' অ' মইয়ো সেই এদিন গৈছো সত্ৰত। তোৰ আউনীআটী সত্ৰ চালো, বাকী আৰু বেলেগ সত্ৰ কেইখন চাব নাপালোৱেই। কোৱা শুনিছো, আৰু পুহিবলৈও পাইছো। যে মাজুলী সত্ৰ নগৰী, কিন্তু এতিয়ালৈকে গোটেই কেইখন সত্ৰই দেখি পোৱা নাই ইমান ওচৰত থাক কি হলও।
এ ময়ো দেখি পোৱা নাই নাই মই এখনেই দেখিছো আউনীআতি সত্ৰলৈহে গৈছো।
উম, হম তাকে বাকী ইমান আঁতৰৰ পৰা মানুহ আহে। আহি পেলাই আমাৰ সত্ৰ নগৰী চাই যায়, কিন্তু আমি ওচৰত থাকিও সত্ৰ নগৰী
এ পোৱা নাই পোৱা নাই, যাম যাম এইবাৰ।
তাকে-তাকে বয়স থাকোতে যাব লাগে আৰু দেচোন। এতিয়া আমাৰ দেউতাহঁতকে দেখিছো নহয় ঘপকে ঘৰৰ পৰা ওলাই যাব নোৱাৰে।
নোৱাৰে অ, তাৰপিছত হেৰি তহঁৰ বৰসবাহ পাতিলে নে নামঘৰ?
বৰসবাহ হৈ গ'ল বাৰু মানে এইবাৰ আমাৰ থুলমূলকেহে হ'ল নামঘৰতো ভঙা আছিলে মানে এইটো ভেটিটো টো অলপ চাপৰ হল মানে পানী সোমাই তাৰ পৰা এতিয়া তোৰ ভাঙি পেলাই নতু তুনকে মানে বনাইছে।
অ',
উম, তহঁতৰ ফালে পাতিছিলে নে?
আমাৰতো এই দছ তাৰিখেহে আছে।
অ', অ', ঠিকে আছে-ঠিকে আছে ভাওনা পাতিছে নে? এ নাই আমাৰ থুল মুলকে পতা হ'ল যে।
ভাওনাও পাতিছে। আহিবি এ থকাকে গুচি আহিবি।
তাকে-তাকে যাব লাগিব যদি সময় সুবিধা পাও অ, ভাওঁ লৈছ
উম, ভাও লৈছোঁ অ, ৰামবিজয় - ৰামবিজয়।
অ, ঠিকে আছে - ঠিকে আছে। যাম দে যদি সময় সুবিধা পাও বা তোৰ মানে খেতি বাতি এইবা আদৰি হৈ যাম তেতিয়ালে কিজানি।
হবি-হবি এ দিন আছে নহয় কেইদিনমান।
তাকে-তাকে।
আৰু লগতে
উম লগত কাবা এটাক লৈ যাম আৰু হলও উম, ৰাতিহে যাব লাগিব আৰু দিনত ত মই বৰসবাহ খোৱাকে নাযাও ন কিন্তু ভাওনা চোৱাকে যাম আৰু দেই ত ভাল যে সেইটো বাবে মই চেষ্টা কৰিম যাবৰ বাবে
মানে থাকিব লাগিব
ভাওনা চোৱাকেহে যাম আৰু থাকিম থাকিম দে চিন্তা কৰিব নালাগে বাকী তইও আহিবি এপাক ইফালে
যাম-যাম মই গলে এইকেইদিনতে যাম বাৰু। এইফালে যোৱা কথা এটা হৈ আছে মানে। অ'
উম তাক লৈ আহিবি সি ল'ৰাটো বহুত ভাল অ'।
এই লৈ যাম-লৈ যাম অ' সিও যাম যামকে আছে তহঁতৰ ঘৰলে তোকো সেইদিনা ভালেই পালে বাৰু কথা বতৰা বিলাকত।
তাকে তাক তাকে-তাকে হেৰি মানে তোৰ আমাৰ মা দেউতাহঁতেও কৈ আছিলে বোলে ইয়াৰ লগত অহা ল'ৰাটো বহুত ভাল তাক আকৌ নক্স টাইম আহিলে লৈ আহি আহিব কবি
অ তাৰপিছত তহঁতৰ দেউতাৰ যে গা ভাল নাছিলে ভাল হৈছে নে
উম ভাল হৈছে বুলি ক'ব নোৱাৰ মানে কি হয় তোৰ বতৰটো এইকেইদিন বহুত বেয়া কৰি আছে যে মানে তোৰ যদি ৰ'দ দিয়ে এইবেলা আকৌ এবেলা বৰষুণ দিয়ে মানে এইটো হাই প্ৰেচাৰ আছে যে
অ
সলনি হ'লে মানে প্ৰেচাৰটো কন্ট্ৰলটো ইমান ভালকে কৰিব নোৱাৰি তথাপিও টেবলেট খাই থাকিলে ভাল হয় আৰু মান তো এনেই আগতে ঘৰুৱা দৰৱ খাই থাকে
অহ
বাকী তহত মা দেউতাহঁত ঠিকে আছে নহয়
ভালে ভালে
উম উম ঠিক
বাকী আমাৰ এই হেৰি বৰ্তা এজনৰ গা ভাল নাছিলে মানে এ তোৰ পৰহি হস্পিতেলৰ পৰা আহিছেহে ডিব্ৰুগড়ৰ নিছিলে হাৰ্টৰ প্ৰব্লেম আছিলে মানে উম ভাল পাইছে পাইছে
তাকে তাকে ভালকে ট্ৰিটমেণ্টটো কৰিব কবি তেতিয়া ভাল হ'ব দে।
কৰি আছে বাৰু এতিয়া। আও খোৱা বোৱাটোৰ লগতহে কথা আৰু বাচ যে।
কৰিব লাগিব আৰু দেখি।
উম বাছি খাৱই লাগে।
উম আৰু বিশেষকে আমাৰ কি হৈছে বৰ্তমান সময়কণত তোৰ প্ৰায়ভাগ আমি যি। বিলাক হেৰি শাক পাচলি খাই আছো বা একদম দালিৰ পৰা আৰম্ভ কৰি প্ৰায় ভাগ মেডিচিন দিয়াই খাই আছো আমি।
অহ সাৰ দিয়া এইবিলাক সেইকাৰণে হৈছে কথাটো।
তাকে তাকে। আৰু আগৰ দিনত তেনেকে হয় যদিও তোৰ মানে ঘৰুৱা দৰৱেই ভাল হৈ যায় কিন্তু বৰ্তমান সময়কণত তোৰ। উম তই ফাৰ্মাচী হ'লেও যাব লাগিব মেডিকেলত টো পিছৰ কথা ফাৰ্মাচী হ'লেও গলেহে। তোৰ বেমাৰটো ভাল হয়গে মানে উম।
উম হলোঁ এতিয়া ঘৰুৱা দৰৱ। এ আমাৰ ওচৰত। তে মানুহ এজন আছে উম এইবিলাক চোৱা চিতা কৰি আছে তেওঁ। নিজেও নহয় আমাৰ এইবিলাক দেখিবলৈ
অ' দেখাব লাগে ভাই দেখাব লাগে।
উম
তাকে এতিয়া পিছবেলা ভাত খাব আকৌ হ'লেই আৰু দেখোন উম যাম-যাম।
উম ভাত আমাৰ বনাই আছে।
অ' মই তোৰ এই অলপ ওলাই আহিছিলোঁ মানে মে থাউৰে চাইডে গৰু কেইটাও বোলো লৰাই যাম বুলি আহিলোঁ তাতে এতিয়া ঢেকীয়া পাইছোঁ মই ঢেকীয়াও বুতলি আছোঁ তোৰ লগত কথা পাতি-পাতি।
ঢেকীয়াতো ভাল লাগে খাই।
মানে আমাৰ ওচৰত নেপায় মই অকণমান ওলাই আহিলো যে এইটো কাৰণে অলপ বুটলি লৈ যাওঁ বোলো। বোৰক খাব লাগে আৰু দেচোন সেউজীয়া শাক।
অহ এইবোৰ খাব লাগে খাব লাগে।
উম।
সেউজীয়া শাক পাচলি খাব লাগে।
তাকে তইয়ে আহিবি দে। বাকী ভাতটো মায়ে বনাব আৰু খেতি মানে তই। বোকা দিছিলে যে আজি তাৰ পৰা আজৰি হয় ময়ো আহিছোঁ মাহতো আহিলে মানে মই এনে চোৱাহে আৰু মাক কঠিয়া কেইটা যোগাৰ কৰি দিলোঁ। বাকী দি মেলি মই গুচি আহিলোঁ।
আৰু অ'-অ' কঁঠাল পালে চাবিচোন দেই মোৰ মানে কঁঠাল খাবলৈ বহুত মন গৈ আছে। ওচৰত যদি কঁঠাল চঠাল পাওঁ ৰাখিবিচোন। অ'-অ' বাকী তেতিয়া গৰু লোৱা অ, আৰু হ'ব দে।
অ, ঠিক আছে বাৰু দে হ'ব। ফুনচোন এটা কৰি থাকিবি মাজে মধ্যে। যাম-যাম-যাম উম, ঠিক আছে উম,